হেল্ল',
হেল্ল',
হয় শুনি আছনে।
হয় শুনি আছো তুমি শুনিছানে?
অ' অ' শুনি আছোঁ কি কৰি আছে
মই এয়া আছোৱেইে ন বহি আছিলো তুমি?
অ - অ মই এনে অকমান ৰাস্তালৈ ওলাইছো বৰ গৰম পৰিছে ঘৰত।
হয় - হয় গৰমটো
তাকে তাক ত 'ঘৰৰ ভিতৰতো থাকিব নোৱাৰি বোলো এনেই অকণ ৰাস্তাাল ঘ ওাই যাও বুলি ওলাই আহিছো অলপ।
হয় - হয় বাকী চাহ তাহ খালে নহয়। অ' মই খালো তুমি খালানে
খালো - খালো। অ, আৰু বাকী ঘৰত সকলো নয়।
উম, ভালেই বাৰু তোমালোকৰ ভালনে?
অ আমাৰ ভালেই বাৰু মায়ে অলপ বেমাৰ হৈছিলে এতিয়া ভাল হৈছে বাৰু।
হয়-হয়।
অ তাকে বোলো তোমালে বহুত দিন ফোন কৰা নাই আজি এনেই এ মানে ফোন এটাকে কৰো বুলি ললো।
হয়, হয় বহুত ভাল কৰিলা বাৰু ফোনটো কৰি।
অ-অ তাকে বোলো ফোন কৰিলো মানে এনে তোমাৰ টপিক এটা আছিলে সেই টপিকটোৰ ওপৰতে বোলো এ অলপ তোমাৰ লগতে এনেই কথা পাতো সেইকাৰণে ফোন কৰিলো মানে।
হয় হয় কি টপিক বা?
টপিকটো মানে তোমাৰ এনেকুৱা হল ন মানে ধৰা, টকাৰে সুখ কিনিব পাৰে নেকি? অ ', কেনেকুৱা হ'ব বাৰু টপিকটো।
উম বহুত ভাল হ'ব।
অ', হয় তাকে তুমিয়ে কোৱাচোন মানে অলপমান?
আচলতে কবলৈ গলে টকাই সুখ কিনিব নোৱাৰে।
হয়।
সকলো বস্তু কিয় আচলতে উম টকাই সুৰক্ষা মানে টকা আচলতে সুৰক্ষাৰ চিন হিচাপত। আহ যেনেদৰে এতিয়া ঘৰত থাকিবৰ বাবে বা ঘৰ এখন বনাবৰ কাৰণে সুৰক্ষাৰ বাবে পইচাৰ প্ৰয়োজন। এ! সেয়েহে টকাৰ প্ৰয়োজন হব। তাৰপিছত তোমাৰ ভাত এসাঁজ কিনিবলৈ তোমাক টকাৰ প্ৰয়োজন হব, বা তেনেকুৱা ধৰণৰ উম বস্তু বিলাক আমাৰ আমি টকাৰ জৰিয়তে কিনিব পাৰো, সেইবিলাক বস্তু আমি উ'ম টকাই কিনিব পাৰিম। আৰু সেইবিলাকো মানুহৰ এটা সুখেই হব আৰু সুবিধাৰ বাবে আমাক টকাৰ প্ৰয়োজন। সন্মান বা স্বাধীনতা না কৰিব পৰা ক্ষমতাটো তোমাক টকাই দিব। আচলতে এইখিনিহে আমি টকাৰে লাভ কৰিব পাৰো। আচলতে, সুখ-সুখ, সুখ তাত নাথাকে। উম, এতিয়া কোনোবা এজন দুখীয়াক সহায় কৰাটো সেইটো, অ', কুক। এজন দুখীয়াক সহায় কৰা, বা উম উ'ম, তেওঁক ঘৰ এখন সাজি দিয়া। তেনেকুৱা ধৰণৰবিলাক, আমি টকাৰে কৰিব পাৰোঁ।
হয়, হয়।
তাৰপিছত আহ আচলতে যদি আমি কবলৈও যাও কিন্তু টকাৰে সুখ কিনিব পাৰি। এ এতিয়া যদি আমি মই ক'লো যে দুখীয়াক আমি সহায় কৰিব পাৰোঁ। আচলতে যদি আমাৰ হাতত টকা নাথাকে। তেতিয়া আমি সেই দুখীয়াজনক সহায় কৰিব কিন্তু নোৱাৰোঁ। হয় তাৰছত এতিয়া দুখীয়াক আমি বুলে ভাবিলো এ ভাত এসাঁজ দিওঁ, বা তেওঁক এ! ভাত এসাজ কিনিবলৈ পইচা দিও। আচলতে সেই তেনেকুৱা ক্ষেত্ৰত আমাক পইচাটো সোমাই পৰে, কিন্তু আমি মন কৰিবলগীয়া তে আমি। এ যেনিবা এজন দুখীয়া আহ আমাৰ ওচৰলে আহিলে বা খোজনীয়া মগনীয়া বা তেনেকুৱা এজন আমাৰ ওচৰলৈ আহিলে, আমি যদি তেওঁক টকাৰে মা আমি যদি সহায় বোলে কৰিব নোৱাৰিলোঁ আমাৰ হাতত বোলে টকা নাছিলে কিন্তু আমি যদি ভালদৰে তেওঁক সন্মান কৰোঁ। তেওঁলোকক যদি আমি ভালদৰে কওঁ যে এতিয়া আমাৰ হাতত দিবলৈ কো নাই বা তেনেকুৱা ধৰণৰ আমি যদি সকাহ দিব পাৰো, সেইটো আমাৰ বাবে সুখেই কিন্তু, তাৰ বিষয়ে তুমি কি কব বিচাৰা?
অ', সেইখিনিয়ে তুমি-তুমি, ভাল কথাখিনিয়ে কৈছা বাৰু। আচলতে, এইটো যি আছে। তাৰ প্ৰশ্নতটো যে, তোমাৰ টকা এ হওঁক কিনিব পাৰি নে নোৱাৰে? এই প্ৰশ্নতো দত। টো দিয়াটো মানে ইমান সহজ নহয়।
হয়।
এতিয়া তুমি চাবা মানে, এ বৰ্তমান দিনত তোমাৰ টকা। আমাৰ জীৱনৰ বাবে মানে বহুত প্ৰয়োজনীয় কিন্তু। কিন্তু, কেৱল টকাই কিন্তু আমাৰ মানে যি সুখ আছে। সেইটো কিন্তু দিব নোৱাৰে। এতিয়া প্ৰথমতে চাব। বা আমাৰ উম, টকাৰ গুৰুত্ব এতিয়া আমাৰ সমাজত বহুত বেছি এতিয়া ধৰা। এ-এতিয়া আমাৰ এজন মানুহৰ ধৰা খাদ্য বস্তু বা। বাসস্থান সেই সমূহ সেই সকলোবোৰ বস্তুৰ কাৰণে। টকাৰ গুৰুত্ব এতিয়া বহুত বেছি।
হয়।
এতিয়া তোমাৰ যি ধৰা খাদ্যয়ৰ বাবেই হওঁক তেওঁ আচলতে, যিখিনি খোৱা বস্তু। সেইখিনিটো আজিকালি এ সেইখিনি কিনিবৰ বাবে তেওঁকতো টকাৰ প্ৰয়োজন হবই।
হয়।
আৰু এতিয়া উম, কাপোৰ পিন্ধাবৰ বাবে সেই কাপোৰ খিনিক। কিনিবৰ কাৰণে, তোমাক টকা প্ৰয়োজন হ'বই।
হয়।
আৰু সেইখিনি সেইখিনিত চাবলৈ গ'লে টকাৰ টকা আমাৰ প্ৰয়োজন আছে। কিন্তু সেই আ-আচৰ সুখখিনি-সুখখিনি কিন্তু টকাই দিব নোৱাৰে। চাবা তুমি এজন উম, আহ, তুমি ধৰা। টকা মানে ধৰা। টকা উপাৰ্জন কৰিবলৈ তুমি ধৰা কিবা এটা কাম কৰি আছা। সেই কামটোত তুমি। দিনে ৰাতিয়ে কষ্ট কৰা তুমি তোমাৰ ধৰা উম। তুমি মানে দিনে ৰাস্তায়ে ৰাতিয়ে কষ্ট কৰিবলগীয়া হয়।
হয়।
সেই যি কষ্টটো আছে, তাৰ উম, তুমি তাৰ মানে সেই। কষ্টখিনি কিয় কৰিছা। তুমিতো টকা উপাৰ্জনৰ কাৰণে কৰি আছা।
হয়।
কিন্তু, সেই তাৰ পৰিবৰ্তন যদি ইমান কষ্ট কৰিও তুমি যদি সুখ নোপোৱা। সেই টকাখিনি মানে ঘটিতো তোমাৰ একো লাভ নহয়।
হয়।
অহ, সেইখিনিত আৰু তোমাৰ অহ, কোৱা।
কোৱা-কোৱা।
অহ, আৰু এতিয়া তোমাৰ। এ, যদি এজন মানুহৰ মানে ধৰা বহুত টকা থাকে। কিন্তু তেওঁৰ ধৰা এ, তেওঁৰ ধৰা পৰিয়ালৰ। পৰিয়াল বৰ্গৰ ফালৰ পৰাই হয় বা বন্ধু বৰ্গৰ ফালৰ পৰাই হয়, তেও যেনিবা সেই। সেইখিনি যেনিবা নাই। কিন্তু সেই উম, টকা খিনি তেওঁ ঘটি পেলাই কি কৰিব। তেওঁতটো কেৱল নিজৰ বাবেটো। সেই গোটেই পইচা খিনি ইমান ধৰা খৰচ কৰিব নোৱাৰে।
হয়।
ঘৰৰ ঘৰখনন চলাব হ'লেও যদি, তেওঁৰ ধৰা কোনো ধৰণৰ পৰিয়াল বৰ্গ যদি কোনো নাথাকে। তেতিয়া তেওঁৰ সেই পইচা খিনি ঘটি আচলতে, কি কৰিব। আচলতে, সেইসমূহৰ পৰা চাবলৈ গলে আমাৰ। ধৰা ভাল এটা পৰিয়াল ভাল কিছুমান বন্ধু সেই সমূহেহে আচলতে। আমাক মানে প্ৰকৃত সুখতটো দিব পাৰে।
হয় আচলতে, যদি এজন মানুহে যদি। উম, তেওঁ বহুত টকা উপাৰ্জন কৰিছে বহুতত তেওঁৰ। দি আছে ঘৰত যদি এটা যদি উম ভাল পৰিৱেশ নাই বা এটা এটা যদি নাই বন্ধুত্ব যদি- নাই তেতিয়া তেওঁৰ সেই টকা বা সেই সম্পত্তিৰ কোনো মূল্য নাই।
হয় -হয়
টকা থাকিলে যে সুখ থাকিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। এই এতিয়া আমি যদি চাবলৈ যাওঁ আগৰ দিনত টকাৰ ইমান খিনি প্ৰাধান্য নাছিল বা টকা ইমান না- আছিল। কিন্তু এখন গাঁও বা এখন সমাজত - এ যিখিনি একতা যিখিনি - অ, মানে পৰিয়ালবোধ আছিল। সেইখিনি বৰ্তমান সময়ত নাই। আ ম এতিয়া যদি - উম, মই কবলৈ যাওঁ যে টকাই সেই বন্ধুত্ব বা সেই সুখখিনি আমাৰ পৰা কাঢ়িহে নিছে। উম, টকাৰ ফলতে আজ- আজিৰ দিনত সেই এ হিংসা সেইবিলাক ভাবো সোমাই পৰিছে।
উম হয়
হয় তাৰপিছত এতিয়া যদি আমি চাবলৈ যাওঁ উম যেতিয়া এজন মানুহে- মানে টকা উপাৰ্জন কৰে। যদি তেওঁলোকৰ যদি কোনো যদি - খৰচ কৰিব, লগীয়া যদি কোনো পথেই নাথাকে-
হয় -হয়
তেওঁৰ হাতত যদি সকলো বস্তু আছে বা তেওঁৰ পৰিয়ালেই নাই বা পৰিয়ালত যদি একতা ভাবেই নাই তেতিয়া তেওঁ যে সুখত আছে সেইটো হ'ব নোৱাৰে।
হয় হেটো হয়। অ সেইখিনিয়ে তুমি কলা আছল কথা খিনি এতিয়া - অ তুমি যি কলা পৰিয়াল মানে, এইখিনি যি কথাখিনি কলা সেইখিনি আচলতে একদম শুদ্ধ কথা। এতিয়া তুমি চাবা হা, এজন মানুহৰ ধৰা বহুত খিনি মানে টকা পইচা আছে কিন্তু তেওঁ সেই । উম এ, তেওঁ খৰচ কৰিবলৈ বা কিবা কৰিবলৈ তেওঁ মানে এ ধৰ- ধৰা পৰিয়াল নাই বা তেওঁ শাৰীৰিক ভাৱে অসুস্থ মানেত - তেওঁ টকা-পইচা বহুত আছে কিন্তু তেওঁ এ তেওঁ ধৰা বিচনাত পৰি থকা অৱস্থ - কিন্তু তেনেস্থলত সেই টকা খিনিতো তোমাৰ কোনো কামত নাহে।
হয়।
অ' তেনেস্থলত তোমাৰ এ মানে উদ্দেশ্য টো হ'ব যে তেওঁ মানে শাৰীৰিক ভাৱে কেনেকে - সুস্থ হৈ তুলিব মানে উঠিব পাৰে।
হয়, হয়।
অ, সেই তেনেকুৱা কথা কিন্তুত ধৰা উ টকাৰ একেবাৰে গুৰুত্ব নাই বুলিও ক'ব নোৱাৰি আচলতে ক ক'বলৈ গ'লে নাই মানে টকাই আমাক সুখ দিব নোৱাৰে কিন্তু ধৰা এটা - সুখৰ জীৱন যাপন কৰিবলৈ মানে আমাক টকাই মানে সহায় কৰে।
হয়। আমি টকাৰ ওপৰতে নিৰ্ভয় হব নোৱাৰিম মানে। সু এটা সুখৰ জীৱন যাপন কৰিবৰ বাবে
হয় -হয় উ সেইনিয়ে আৰু, কোৱা।
টকাই মাই এনেকুৱা ক্ষেত্ৰ সহায় কৰিব। যে আমি টকা, আমাৰ আমাৰ হৈ গ'ল আমাৰ আৰু টকাৰ ইমান প্ৰয়োজন নাই আমি সেইখিনি- আনক দান দি বা সেইখিনিয়ে দুখীয়াজনক নোপোজনক সহায় কৰি তেনেকুৱা ক্ষেত্ৰত আমি- টকাৰে, আমি উ সুখ লাভ কৰিব পাৰো।
হয়, হয়।
হয় হয় অকল টকা উপাৰ্জন কৰিয়ে যে আমি সুখ পাম সেইটো হ'ব নোৱাৰে।
হয়- হয়। উম, সেইখিনিয়ে আৰু এতিয়া ধৰা এজন মানুহৰ ধৰা বহুত খিনি টকা পইচা। আছে কিন্তু তেওঁ-তেওঁ মানে ধৰা সৎ চৰিত্ৰৰ নহয়। তেওঁ মানে বৰ অহ, মানে উম, এজন ধৰা ক'বলৈ গ'লে বেয়া মানুহ আছে যদি তেনেকুৱা হয় আচলতে তেও ধৰ কোনজনী বা কোনেওজনী বা ভাল নাপায়। তেনেস্থলত সেই টকা পইচা, পইচা খিনি মানে কি কামত আহিব তেওঁ যদি মানুহৰ পৰা মৰম চেনে সেইখিনিয়ে যদি নাপায়। তেওঁতো টকা পইচা খিনি মানে কোনো কামত নাহে।
হয় - হয় এইটো ঠিক কথা কৈছে অ, হয়।
আহ হেইখনত মানে তোমাক ক'ব পাৰি যে মানে জীৱনত মানে। এ টকাৰ মানে এটা গুৰুত্ব আছে মানে ধৰা এটা সুখৰ জীৱন যাপন কৰিব বাবে আমাৰ মানে টকাটো এটা মানে গুৰুত্ব পূৰ্ণ অংশ কিন্তু ই আমাৰ মানে ধৰা জীৱনত মানে সকলো নহয়।
হয়।
এতিয়া প্ৰকৃতৰ সুখ মানে-মানে প্ৰকৃততে সুখটো পোৱা যায় আমি এটা ভাল সম্পৰ্কৰ পৰা। সুস্বাস্থ্যৰ পৰা সততা সেই বস্তুখিনি, পৰাহে আমি ভাল মানে এ মানে সুখটো পাওঁ।
হয়।
ই যদি মানে এই বস্তুসমূহ থাকে তেন্তেহে আমি সীমিত মানে সীমিত। টকাৰ হলেও আমি মানুহ মানে সুখী হৈ থাকিব পাৰো।
হয়-হয়-হয় ঠিক কথা কৈছা এইটো।
হয়-হয় তাকে তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু। অ, হয়-হয় আগতে এনেকে সেইটোকে তোমালে ফোন কৰি থাকিম নতুন নতুন কথাৰ ওপৰত।
হয়।
অ, আজিলেই হ'ব দিয়া।
আজি অ',